হেল্ল', শুনি আছো অ'।
উ কি কই আছ?
এয়া এনেই শুই আছিলোঁ, এতিয়া উঠি মেলি এনে বহি আছোঁ অলপ তই?
অ' এনে আছোঁ। এতিয়া কৈবল যাওঁ।
খোৱাবোৱা ৰাতিপুৱা ভাত খালোঁ। এতিয়া চাহ খাই, তা খাই এনে আছোঁ আও। তই?
অ' গে ৰাতিপুৱা দুবেয়া মানে, মানে এবাৰ খাওঁ যে, খালোঁ বাও এতিয়া।
অ', অ'। এবাৰ খাই মানে দিনটোত দুবাৰ খাওঁ।
দিনটোত এবাৰ খাওঁ, ৰাতি ৰুটি খাওঁ।
অ', অ' এ ম খাওঁ বুলি ভাবো মোক বনাই দিয়া মানুহ নাই।
আহ অ', ৰাতি ৰুটি এটা বাৰ দুটা খাওঁ দিনৰ ভাত এবাৰ খাওঁ।
অ, ত পিলতেল দুপৰককে
উ।
বাকী আই দৌইবলৈ গলি নাইস
আজি দৌবলৈ নগলো। কাইলৈ পা একেবাই যাম আও এ সোমবাৰ পা একদম ষ্টাৰ্ট কইম।
এই পা, হেই পাতিবিচো এ অলপ ভালকে তাতিপুৱাফালে যাম এতিয়া ম যাম মানে।
নহয় হেৰি আকৌ আমাৰ ৰাতুলহতো তালে আহিব কথা জানে আহিব। ইন্দিয়া গোটেই বুৱাবুই চুৱাবুই কিওপা।
অ', অ'।
উ।
মো যাবলৈ হেৰি নাই আকৌ, বাহন নাই আকৌ।
অ'।
উ।
মোৰ বাৰু বাইকখন আছে কিন্তু, কেলা
তো বাইকখন লৈ ল'বি আকৌ।
মোৰ বাইকখন তাকে। মোৰ বাইকখন অৱস্থা পাতিটো ইমান ভাল নহয় মানে।
আ এইখিনিলেকে যাবলে কথা জান লাগে।
উ।